হেল্ল' শুনিছা!
অ' শুনিছো দিয়া।
কি কৰি আছা?
এনে বাহিৰতে খোজকাঢ়ি আছো দিয়া তোমাৰ ইমান গৰম যে।
অ' যি গৰম দিছে। মোৰো ময়ো এয়া বাহিৰতে খোজকাঢ়ি আছো ব বৰ গৰম দিছে। মই মানে বহি আছোঁ আৰু। উম, আচাৰ বনাই শেষ কৰিলা?
আচাৰ বনাই শেষ কৰিলো দিয়া। তুমি বনালানে?
নাই মই কাইলৈ মানেহে ষ্টাৰ্ট কৰিম ৰ'বা, নেমুটোকে বনাওঁ এতিয়া।
অ', শেষ কৰি কৰি দিওঁ দিয়া আজি অলপ বাঁহৰ গাজৰ আচাৰখিনি এই গৰমত কি জানা খাবলৈ মন যায় ন আচাৰ অলপ, আচাৰ অলপ ভাত কেইটাই নাযায় মানে, এতিয়া ভাত খাওঁনে দালিৰ লগত হওঁক নহওঁক ভাত খাওঁ, আচাৰ অলপকে তাকেই বোলো বনাওঁ যি নাই, নাই। আকৌ বোলো বনাই নিজে খাব লাগিব ন, আকৌ বেলেগে বনাই দিব যে সেইটো নহয় ন, তেনেকে এয়া কিবা গৰমো ৰ'দটো দিছোঁ।
কেইটা গাজ ৰুকিছিলা?
এটাই ডাঙৰ যে দীঘল অলপ, এটাই অকণমান বনাইছোঁ আৰু।
চিচাৰৰ টেমাত নে?
চিচাৰৰ টেমাতে থৈ দিছোঁ দিয়া। আধা ওলাইছে সৰু যে টেমা, চিচাৰৰ টেমা যে।
জলকীয়া পাৰিলে অলপ, হেৰি কৰিবা পাৰিলে অলপ কেঁচা জলকীয়া কাটি তেলত ভাজি সোমাই থ'বাচোন।
অ', অ', অ', খাই ভাল লাগে
তেতিয়া, ধুনীয়া লাগিব খাবলৈ তেতিয়া মানে দিন যাব অকণমান জ্বলা হ'ব ন অকণমান মানুহ অকণমান খালে হৈ যাব। অলপ, অলপ চেলেকি, চেলেকি খালেই হৈ যাব।
হম, মই আকৌ হেৰি দিছোঁ যে ভোট জলকীয়া দিছোঁ।
অ', ভোট জলকীয়া দিলেও হ'ব।
অ', একেলগে দিছোঁ মানে হালধি, নিমখ এনেকে সানি বাঁহৰ গাজখিনি যে জলকীয়া দুটামান কাটি দিছোঁ মানে ভো ট জলকীয়া অকণমান জ্বলা হ'লে ভাল লাগে খায়।
অ', অ', তাৰপিছত হেৰি চাহ, মই চাহ খাব পৰাই নাই ৰ'বা গৰম যে।
অ', গৰম দিছে
গৰম বস্তু নহয় গৰম বস্তু লগাব দিয়া নাই যে দাঁততো।
অ', অ', আলুটো ন!
উম।
অ'।
উম, গৰম লগালে পৰি যাব। কেঁচা হৈ আছে যে, ঠাণ্ডা আইচক্ৰীম চাইচক্ৰীম বা ঠাণ্ডা ভাত চাত খাব পাৰোঁ আৰু।
উম, উম।
আৰু দুদিনমানৰ পা খাব পাৰিম আৰু গৰমো।
অ', অ', তথাপিও ৰেষ্ট লোৱা আকৌ অলপ ন!
উম, উম, তাৰমানে আলুটো কষ্ট পালে বিষাই থাকিব আকৌ আলুটো তাৰমানে উঘালি আহিছে হয়, যিহেতু ভিতৰত কেঁচা হয়, গোটেইটো খুলুং হৈ আছে যে দ'।
উম, উম।
অ', দাঁতৰ গুড়ি, গুড়ি দাঁত আকৌ দেখিলে ভয় লাগে, মই নাচাওৱে এই গ্লাছত।
উম, উম।
আইচক্ৰীম খাই দিওঁতে কালি অলপ হেৰি ছালতো কোচ খাইছে আইচক্ৰীম আজি বেপাৰী এটা আহিছ আইচক্ৰীম বাইক লৈ পেলাই, ঘৰৰ পা ওলাই অহালৈ পলালেই।
অ', অ'।
হব লাগিব অ অ ধঠণ্ডা
উম
হেৰিও কৰিব পৰা নহয় অকল ভোট জলকীয়া আচাৰো বনাব পাৰ
অ হে বনাও এই মানুহজনে বনাই আনিছিলে যে এবাৰ সেইখিনি আছে তাৰপিছত মানে তৃষ্নাাক যে তৃিষ্না জলকীয়া কেইটামান দিব দিলো তাই নিদিলে তাৰ মানে আচাৰ বনাইছে একেবাৰে ঘুৰি কৰিছে মিক্সিত
অ
তেনেকে বনাইছে মানে তাই পেকেট কৰি কৰি বেচিব বোলে মই বোলো মই বনাওা তাৰ পৰা এটা পেকেট লমা বুলি কৈছো
অ খাবলৈয় আৰু
খাবলৈ
তাৰ মানে ভোট জলকীয়া গৰি কৰি বিললে এই পিককল আচাৰটো বনাইছে
অ তেনেকুৱা বনাইছে এনেকে কাটি কাটি যায় ডাঙৰ ডাঙৰ
তাকেতো বনোৱা নাই এ মই ভোজলকীয়া আৰু কাটি কাটি ডাঙৰটোহে ভাল পাওঁ
অ এপিচ এপিচ লৈ
উম
উম উম
মই কালি মানে নেমু টো ষ্টাৰ্ট কৰিম ৰ আজি গোটৰ কাম কৰিলো যে
অ অ হয় গ'ল ন
নাই সোৱাদ হেৰিট মান পাঁচট মান হৈছেহে কৰি চল্লিশটা মান কৰিব লাগিব
অ অ এনেে এটাত কিমানকে কৰা ন কিবা পইচা চিচা লৈছে নেকি
মেম্বাৰ ৱাইজ দহ টকা
অ অ
এগৰাকী মেম্বাৰ ৱাইচ দহ টকা এশ দহজনী হলে এশ টকা হয় আৰু
অ অ নহয় এজনৰ পৰা দহ টকাকে লৈছে ন
অ ধনাদ
অ অ অ দিয়াচোন ওলান গম সেইটো লাগিব ন মোবাইল লবাইহে
অ নেটৱেক যায় উনলিছটকা নেটৱেক ভাল লৈছো ৰাতিপুৱা
অঁ তথাপিও দিয়াচোন বাৰু নহয়
অ সাতশৰ ওচতে ওলাই আৰু
অ আমাৰ মানে কিমান গে সেইটো গম পোৱা নাই এনে মানে আগতেও হেৰি কৰিলে মানে বিশ টকা বি টকাকে কৰে গম পোৱা এয়া অ এ মানে এ হেৰি যে নিজে মোবাইলতে যে দিবও পাৰে বোলে কি ফটো যে গোটৰ
অ
তে যে দিছিলে যে নিজৰ ফটোখন দিব লাগে যে
অ
অ সেই মানে মই নিজৰ মোবাইলতে কৰিলো বায়ে পূজা পৰা শিকাই দিছিল যে মোবাইলতে কৰিব পাৰে নিজে কৰিব পাৰে বুলি
অ
তাৰপাছত মানে গোট নাম
সেইটো য়গা কৰা হৈ
অ য়োগা কৰা হে অ এই ৰবাচোনয় হয় কৰিলেও মই মানে অসুবিধা হ'ল যে যাব নোৱাৰিলো মানে সেইটো মানে হে একৈশ জুন একৈশ জুনৰ কাৰণে চাগে হ যোগ দিৱস কাৰণে।
যোগ দিৱসৰ যোগ দিৱসৰ কাৰণে গোটৰ মানুহখিনিক এটা সজাগতাৰ কাৰণেহে কৰাইছে এইটো একো কথা নাই ন কৰিলেও কথা নাই
অ বহুতে মানে কৈ আছিল যে
তুমি নকৰিলা বুলি যে পঁচিশ হাজাৰ পাব সেইটো কথা নহয় এইটোটো যোগ দিৱস আৰু কিছুমানে এই বিশ্ব পৰিবেশ দিৱসতোতো সেইটো চিষ্টেম দিছে ন
অ অ
বিশ্ব পৰিবেশ দিৱসত গছ পুলি নৰুলে ফটো নিদিলে বুলি যে পঁচিছ হাজাৰ পৰা বঞ্চিত ব সেইটোও নহয় সমম্ভালা মানে এটা এটা চিষ্টেম আৰু
অ
এইটো তুমি নিয়ম মতে ভেৰিফাই কে ৱাই চি অনলাইন বিলাক কৰি থাকিলে পাবা গ একো কথা নাই কিন্তু এইখিনি কৰিব লাগিব তুমি অলাক খবৰ খবয় কৰিবা ভালকে
উ কৰিম আজি এইজনেও ফোন কৰিছো নহয় কৈছে ক'ৰবাত আছে গৈ বুলি কৈছে আৰু ঘৰত আহিলে ফোন কৰিম বুলি ক'লে বোলে মানুহজনী আ ক'ত গ'লে থাকো ত তাকে বোলো মই নিজে নাম্বাৰটো ল'ম নিজে নাম্বাৰটো লৈ মানে মই নিজে সুধিম আৰু
অ নিজে খধিবা
অ মানে এতিয়া মোৰ বেলেগ নিজৰ মোবাইলতো বেয়া হৈ গ'ল ন এতিয়া বেলেগ মোবাইল লগ লগাই লৈছো আছে মুখত এতিয়া মানে এইটো নাম মোবাইলত নাই যে মানুহ জনে ফোন কৰিবৰ কাৰণে তাকে বোলো ভাবিছো ফোন কৰি খবৰ এটাই ল'বই লাগিব মানে যি টাইমতটো গৈয়ে আছে ন তেনেকে আকৌ গৰম দুখ আকৌ কালি নাই বা আজি ন নকৰিলো কালি নকৰিলো পিছত যায় আকৌ স্কুল বহি যাব ন আকৌ সময়ে নহব এইটো কাম বহালৈ নহবই
আৰু স্কুল ক্ষতি কৰিব স্কুলতো ক্ষতি কৰিব নোৱাৰি ন
উম উম
অ
উ
কোনেও যোগাযোগ কৰি ঠিক কৰি লোৱা কিন্তু কৰিবা দহ তাৰিখলৈ লাষ্ট ডেট
উম উম উম কৰিব লাগিব ভাত
বাকী ভাল এ দিয়া এইয়া কোমোৰা জালি এটা আনিছিলে মায়েে কোমৰা জালি আলু কঠলগুৰিি তেনেকে অলপ জোল জোল চব্জি বনাম আৰু
উ উম
বেছি বেছি পানী নিদিও
উম উম
উম
তুমি পনীয়া
থপ থপকোন উম পনীয়াা সানি খাব পৰাকে খাম আৰু
অ অশান্তি হৈছে চাগে নোখোৱা বোৱা
লগাগা ভাত ভাতকেইটা ঢিলাকে বনাব লাগিব প
অ অ
এই দিনতো ঢিলাকে বনাইছো গৰমে গৰমে খালো খাই ভালে লাগিল সেৱান চাইডে আৰু বচাই নহ হা
গৰমে গৰমে খালেহে ভাল লাগে বোলো ঠাণ্ডা ঠাণ্ডা খালে খ যদিটো নোহোৱা হয়
অ এতিয়া গৰম এতিয়া গৰম লগাব নোৱাৰো ঠাণ্ডাই খাই আছো আৰু বুজিছা?
হু।
সেইকণতে হৈ আছোঁ আৰু। উ, তোমাক কি কি বনাবা আজি ভাতৰ লগত?
আজি দিনত মানে মা জান অসুখ হৈ আছিল। তাৰে মানে মই আইতাৰ খবৰ মানে নামতি যে আয়ে তাত সিহঁতৰ লগৰ সমনীয়া মানে মাতি পেলাই ভাত খুৱাইছিল যে তাত মানে মাছ দি পলে বনাইছিল। এ, মাছ আনিছে ফ্ৰাইৰ মাছ।
উম।
কোমোৱা আছে হেট কোমোৰা, দালি মাছেদি বনাব নেকি তাতে খাই আহিলোঁ। মানে দিনত যি দুপৰীয়া খাইছিলোঁ তাৰপিছত ৰাত ৰাতিলৈ এতিয়া ভুকি এবাৰ খোৱাৰ পিছত। এই ওচৰত দে দিয়া। হৈছে নয় অ' গৰ মাৰি।
গড় মাৰিল আৰু অ' তুমি যে কৈছিলা মামাহঁত অ', অ' হয় দিয়া।
আমাৰ ঘৰৰপৰা আকৌ যে অলপ যাব লাগে মাছ, মাছ, সৰিহ আলু।
অ' বগা সৰিয়হ। আৰু? উম। মাছ বগাহৰ মাছ ছৰ লগত মাছৰ লগত বগা সৰিয়হ ভালে লাগে দিয়া।
অ' আলু, বগা সৰিয়হ, মাছ দি বনাইছে এবিধ। আৰু ৰঙালাও ভোল কাবিলি ভোল এনেকে এবিধ চবজি বনাইছে। ছে তাৰপিছত আকৌ এয়া নৰসিংহ আৰু এই মান ধুনীয়া যে
অ' মানধনীয়া।
অ' সেয়া দি লে বুট কাবিলিবুট কেইটামান দি বোলে সেয়া চাট নি বনাইছে।
তাৰপিছত এ, আকৌ আমৰ আমৰ নেকি আমৰ আচাৰ বনোৱা আছিলে নেকি এ, আমৰ আচাৰ দিছে ভালে লাগিছে। এ, নিৰামিষ হ'লেই ভাল লাগে আৰু। গৰমত যেতিয়াই নে মাছ খালেগে মোক বোলো ধুনীয়া হৈছে মানে চাটনি, আচাৰ আকৌ দালি।
উম।
নিৰামিষখন মানে ধুনীয়া হৈছে মই বোলো মাক
দালি দালিৰ তৰকাৰী, মাছৰ তেনেকে সৰিয়হ চৰিয়হ দি অলপ গ্ৰেভী তাৰপিছত তোমাৰ চাটনি, আচাৰ হ'লে হৈ গ'ল আৰু দিনটো ধুনীয়াকে খাব পাৰি।
উ, উম, উম।
টেষ্টিও লাগে নহয় খাবলৈ। হুম। এতিয়া ভাত নোখোৱা আৰু?
ভাত নাখাও নেকি। ছোৱালীজনী হেনো ভুক লাগিছে।
অ'। উম উম। দিয়া নহ'লে হ'ব দিয়া ন'।
মানে ভাত কেইটামান দিছোঁ। পানী দিয়া ভাত আৰু হে বুট দি বোলে ভোক লাগিছে বুলি কাৰণে ভাত কেইটামান খাই আহ। খাই আৰু নাখায়ে এ, তাই এবাৰ খোৱাৰ পিছত আৰু।
উম, দিয়া নহলে?
অ, দিয়া হ'ব দিয়া।